আহ
কি কৰি আছা।
ক'বা লাগিব নেকি তই কি কৰি আছ অ-
অ কোৱাচোন-
আছো দে কিবা কৰি ক
কি হ'ল কি এনেকৈ আছা অ ক হেৰি- ই বুলি কয় কিবা খালি না নাই। এ কিবা শালি ন নাই।
কিবাৰ সুধা তেতিয়া ও সুধছাচোন খোৱা বুলি কলোচোন
অ বাকী জিম গৈছিলি আজি।
তিতা ৰাতিপা কৈছো জনাই বুলি যেতিয়া কৈছো।
যোৱা নাই মানে তই আজি-
নাই নাই আজি যোৱা নাই।
আচ্ছা আচ্ছা ঘৰতে মানে-
অ আমি ঘৰতে থাকোঁ এনে- ওলাই নাযা আৰু ম মিছা কথা হয়।
হয় নেকি?
বাকী মই ভাবিছিলো তোৰ লগত আজি মই এটা কথা পাতো বুলি-
ক ক এটা সদায় কথা পতাল তোমাৰ লগত
নাই নাই ইম্পৰ্টেণ্ট টপিক হয় অলপ মই ভাবছিলো তোৰ লগত আজি মই- কথা পাতো ব্যৱসায়ৰ ওপৰত- উদ্যোগ আৰু ব্যৱহাৰ গুৰুত্ব।
কি কি?
মানে উদ্যোগ আৰু ব্যৱহাৰ গুৰুত্বৰ ওপৰত কথা বাৰ্তা লগত-
উদ্যোগ আৰু ব্যৱসায়।
উম মানে চাৰ বৰ্তমান সময়ত মানে তোৰ ব্যৱসায় কেৱল লাভ অৰ্জন মানে মাধ্যম নহয়। ই মানে দেশৰ অৰ্থনীতি কৰ্মসস্থাপন আৰু উন্নয়নৰ এক গুৰুত্বপূৰ্ণ ভেটি। কণ পগলা ওলাই আহিছিল নো
ক
উম আৰু চাহ এখন- এই- এজন মানে সফল ব্যৱসায় মানে কেৱল নিজৰ বাবে মানে- আয় সৃষ্টি নকৰে আন মানে বহু লোকৰ বাবেও কৰ্মসস্থানৰ সুযোগ সৃষ্টি কৰে। সেইবাবে মানে ব্যৱসায় দেশৰ উন্নয়নৰ অন্যতম চালিকা বুলি কোৱা হয়।
আহ এনে তই ব্যৱসায় মানে কি বুজি পাও?
ব্যৱসায় মানে চা ব্যৱসায় হৈছে মানে লাভৰ উদ্দেশ্য বস্তু বা সেৱা উৎপাদন তাৰপিছত ক্ৰয় বিক্ৰয় বা বিতৰণ কৰাৰ এক মানে গঠিত প্ৰক্ৰিয়া হয় আৰু ব্যৱসায় আৰু মানে সৰু দোকানৰ পৰা মানে আৰম্ভ কৰি ডাঙৰ উদ্যোগৰ মানে হ'ব পাৰে আৰু
মানে আৰু যিকোনো বৈধ কাম তাৰ মানে যাৰ জৰিয়তে মানে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰি এটা মানে আইওহ উপাৰ্জন হয় আৰু তাকে এনে ব্যৱসায় বুলিয়ে কব পাৰি আৰু।
আহ সেইটোৱে মানে তোৰ ব্যৱসায়ত মানে চা সাধাৰণতে মানে ব্যৱসায়ত তিনি ধৰণৰ প্ৰকাৰ থাকে। তোৰ উৎপাদনমূলক ব্যৱসায় বাণিজ্যিক ব্যৱসায় আৰু সেৱামূলক ব্যৱসায়।
উম
এই তিনিটা ব্যৱসায়ৰ প্ৰকাৰ হয়।
উৎপাদনমূলক ব্যৱসায় মানে নতুন সামগ্ৰী তৈয়াৰ কৰা হয় যেনে ধৰ খাদ্য কাপোৰ ত ফাৰ্ণিচাৰ এইবিলাক মানে, বাণিজ্যিক ব্যৱসায়ত মানে বস্তুবিলাক। বি কিনি কিনে নতুনকে বিক্ৰী কৰা হয়। আৰু সেৱামূলক ব্যৱসায়ত মানে সেই ধ যেনেকে আমি চাৰ্ভিছ দিও ধৰ শিক্ষাই হওঁক চিকিৎসা হওক বেংকিং হওক পৰ্যটন তথ্য প্ৰযুক্তি সেইবিলাক মানে
অ অ মানে তোৰ ব্যৱসায়ৰ জৰিয়তে দেশৰ অৰ্থনীতি শক্তিশালী হয় পিছত নতুন উদ্যোগ গঢ়ি উঠিলে মানে কৰ্মসস্থানতো বৃদ্ধি পায় আৰু
উম তাৰপৰিও মানে তাৰ ব্যৱসায় মানে নতুন এটা প্ৰযুক্তি উদ্ভাৱন আৰু দক্ষতাৰ বিকাশত মানে সহায় কৰে আৰু আৰু মানুহৰ জীৱন ধাৰণা আৰু মানুহ উন্নত কৰে
সেয়ে মানে তোৰ সৰহ সংখ্যক সফল মানে ব্যৱসায় বিদেশলৈ পণ্যয় ৰপ্তানি কৰা মানে, বিদেশী মুদ্ৰা মানে উপাৰ্জন কৰে আৰু। হেল্ল
সেয়ে তই যেতিয়া বস্তু তই ৰপ্তানি কৰিবি তেতিয়া তই বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিবি আৰু এ মানে অসমতো বহু ব্যৱসায়িক সম্ভাৱনা আছে আৰু তাৰ ভিতৰত আটাতকৈ জনপ্ৰিয়ত হৈছে চাহ উদ্যোগ হয়নে নহয়।
হয় হয় মানে ইয়াৰ উপৰিও তোৰ বাঁহ বেতৰ সামগ্ৰী তাৰপিছত ৰেচম হস্তশিল্প আৰু তোৰ কৃষিভিত্তিক উদ্যোগ তাৰপিছত মাছ পালন কৰা তাৰপিছত তোৰ দুগ্ধ উদ্যোগ আৰু তোৰ পৰ্য ব্যৱসায় মানে সম্ভাৱনা বহুত আছে আৰু
উম! কিন্তু বৰ্তমান ধৰ অনলাইন ব্যৱসায় ডিজিটেল বিপণীৰ জৰিয়তে মানে অসমৰ বহুতো যুৱকনে সফলতা লাভ কৰিছে আৰু।
হয় হয় মানে তোৰ এজন সফল ব্যৱসায় মানে কিছুমান বিশেষ গুন থাকে। সেই গুণবোৰ তই মানে কচোন, কেনেহেন হব পাৰে
হে সততা। পৰিশ্ৰম কৰিব জানিব লাগিব, ধৈৰ্য থাকিব লাগিব, বা সময় এটাৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব।
উ
নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব লাগিব, যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগিব আৰু।
সেইটোয়ে মানে আৰু তোৰ ইয়াৰ লগতে মানে গ্ৰাহকৰ যিবোৰ প্ৰয়োজন সেইবোৰ বুজি পাব লাগিব, আৰু উন্নত মানৰ সামগ্ৰী আৰু সেৱা মানে আগবঢ়াব লাগিব সিহঁতক যাতে সিহঁতে মানে সুখী হয় আৰু তোৰ।
আহ সেইটো।
এ ধৰ এজন মানে নতুন উদ্যোক্তাই ব্যৱসায় আৰম্ভ কৰাৰ আগতে মানে কি-কি এনে চিন্তা কৰিব লাগে?
প্ৰথমে মাৰ্কেটটো ৰিচাৰ্ছ কৰি ল'ব লাগব আৰু। কেনেকা টাইপৰ মাৰ্কেট খুলব বা ক'ত ইনভেচ কৰব সেটো। তাৰপিছত মানে ব্যৱসায়তো পৰিকল্পনা কৰব লাগব আৰু কেনেকে কি কৰব বা মূলধনটো যোগাৰ কৰি ল'ব লাগব। এটা স্তান চাব লাগিব। ক'ত ব্যৱসায়টো দিব, য'ত মানে ব্যৱসায়টো ভালকে চলব সেই সেনকাতে চাঞ্জ টানচ আইব লাগব। যদি পাৰ্মিচন ল'ব থাকে, পাৰ্মিচন বিলাক ল'ব লাগব। মানে কৌশলবিলাক নিৰ্ধাৰ কৰিব লাগব আৰু।
উম, উম আৰু তোৰ ডিজিটেল মাধ্যম, সামাজিক মাধ্যম আৰু মানে তোৰ অনলাইন বিক্ৰীৰ ব্যৱস্থা মানে আজিকালি সফল ব্যৱসায়ৰ বাবে মানে গুৰুত্বপূৰ্ণ আৰু।
উম, উম। সেইটোৱে।
অ আৰু ব্যৱসায়টো কিছুমান সমস্যা থাকে।
অ থাকেই
মানে সমস্যা বা কেনেধৰণৰ।
আহ তাৰ ভিতৰত তোৰ মূলধনৰ অভাৱ থাকব। তীব্ৰ প্ৰতিযোগিতা তাৰ পিছত বজাৰৰ পৰিবৰ্তন তাৰপিছত কেঁচা মাল বৃদ্ধি আহ আৰু দক্ষ কৰ্মচাৰীৰ অভাৱ। সেইবিলাকে আৰু।
উ কিন্তু তোৰ সঠিক পৰিকল্পনা আৰু নতুন চিন্তা এইবোৰ থাক মানে সমস্যাবোৰ সোনকালে সমাধান কৰব পাৰি।
অ, অ। সেইটো পাৰি, সেইটোৱে।
অঁ-অঁ। এনে তোৰ আজি-কালি যে যুৱ সমাজে কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি মানে নিজে উদ্যোগ আৰম্ভ কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে।
লাগে, লাগে। কাৰণ সৰু ব্যৱসায় তাৰ পৰা আমাৰ ডাঙৰ সফলতা তাৰ আৰম্ভণি হয় না। এইকাৰণে নিজৰ ভিতৰত আত্মবিশ্বাস থাকব লাগে। বা যদি নিজে স্কিল থাকে আৰু সেই স্কিলটো মানে ভালকৈ পৰিশ্ৰম কৰি মানে এজন এটা মানে সফল উদ্যোক্তা হ'ব পাৰি আৰু এইটো কথা।
এইটোৱে মানে ব্যৱসায় মানে তোৰ হৈছে ব্যক্তি আৰু সমাজ দুয়োটাৰ উন্নয়নৰ মানে এটা শক্তিশালী মাধ্যযম আৰু ই মানে অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থান আৰু মানে উদ্ভাৱনো সাহিত কৰে।
অ যেতিয়া আমি সততা, পৰিশ্ৰম আৰু নতুন চিন্তাত আগবাঢ়ো তাৰ মানে সেই আৰু অসমৰ লগতে মানে সমগ্ৰ দেশৰে উন্নয়ন হ'ব আৰু সেই মানে সেই উন্নয়নটোত মানে আমিও তাৰ মানে নিজৰ অৱদান আগবঢ়াব পাৰিম আৰু, সেইটোৱে কথা।
উ সেইটো হয় দেচোন। তই যদি এনে ব্যৱসায় কৰাৰ চান্স পা তই কেনেধৰণৰ ব্যৱসায় য় কৰবি?
নাই, নাই। মোৰ ব্যৱসায়ৰ একদম ইণ্টাৰেষ্টে নাই।
ও মান চাকৰি? চাকৰি লবি ন?
তই কি কৰবি তোক যদি চাঞ্চ দিয়ে।
আজিকালি আৰু কি তোৰ বিজনেছ কৰা যান বহুত বিজনেচ আছে। কিন্তু এই বিজনেচটো গ্ৰ' কৰা যিব লা বুলি এনেতো কৰিলেই নহব কোনোবা এক্সপিৰিয়েঞ্চ থকা এটা মানুহ লগ- লৈ কিনে গ্ৰ' কৰিব লাগিব বিজনেছটো। যেনে মোক সেই দিনা চিন্তূ কৈ আছিল। ৰ বোলে কোন বা দেউতাকৰ লগৰ এজনে মানে ভাৰতুযোগ নি কাম কৰিছিল তাৰপিছত তাৰ বোলে সেনকে এক্সপিৰিয়েঞ্চ হৈ গ'ল ত আৰু মাৰ গাড়ী জানাই কিমান বিক্ৰী যায়। তাৰপিছতেনকেইটাৰ এক্সপিৰিয়েঞ্চ হৈ কিনে সি মানে নিজাকেছেকে হেৰু ল। বোলে এতিয়া বোলে তাৰ বহু পইচা বহুত বোলে।
সেইটো বিজনেছটো খোলাতে বহুতো। সমস্যাৰো সন্মুখীন হয় না সেইটো কথা সেইটো কথাটো বেলেগে নকয় ন অকল। চাকচেছৰ কথাটো তাতে যে কিমান ক কষ্ট কৰিছে বা কিমান বিফল? এ সন্মুখ হৈছে সেইটো কথা মানুহে নকয় আৰু সেইটোৱে।
নাই চাকসেছটো চবেই দেখা পায়। তোৰ মানে কষ্ট খিনিয়ে দেখা নাপায়। তাৰ আঁৰত যে কিমান কষ্ট লুকাই আছে আৰু কিমান মানে ফেইলো হয় দেচোন বহুতবাৰ তাৰপিছতহে আৰু লাষ্টত।
সেইটো কথা।
আহ। বাপৰে। হয়। বাকী এই খালী জিম চিম যাবিনে নাজাও তই।
উম, উম কালি যাম যদি যায়।
খালিটো লেক নামাৰ আৰু চেষ্টেমাৰ বি ডাইৰেক্ট যায় কিনে।
চাও কি কৰো।
বস্তুটো মিছ কৰিব নালাগে আচলতে।
আহঁ।
কাৰণ তোৰতটো আপাৰ বুদ্ধি হৈ আছে। কিন্তু লোৱাৰ প্ৰতি কমজোৰে দেখিব না।
আহ।
হয়। লেগ মাৰবি আৰু স্কড মাৰবি স্কড মাৰি লেগ প্ৰেছ মাৰ দিবি।
আহ।
গাট মাৰি উঠিল লেক্ৰেছ মাৰ পিছত হেমষ্ট্ৰিঙত জি লাগে ন।
হয়।
আজি মই মাৰি চাইছো মোচা লাগি যায়।
হয়, নেকি?
উম। চল্ডাৰ মাৰি দিছো। এই কেইদিন মানে হেভিয় মাৰি আছো ষ্ট্ৰে বঢ়াই আছো মানে।
আহ। হেবি মালিক সষ্টেণ্ড পি
উ স মাজষ্টন বাৰব। হেভী মাৰিলে মানে সেইয় আৰু সোনকালে মাচালটো ভাঙে আৰু
এইটো বহুত দগলীয়া কথা তই যদি আছে কেজি বদিত যদি তই দহ কেজি দহ কেজি সেই মাত্ৰ সেইটো কথা নব ন ত আৰু বেছিব লাগব। আৰু
অ' মই কিমান মাছো আজি লাইত এশ-ডৰশ মান মাৰিছো।
উম।
ছিক্সটি মান মাৰিছো। তাৰপিছত চোল্ডাৰ মাৰিলো দাম বঢলে মাছাৰ চোল্ডাৰ। টুৱেন্টি ফাইভ, টুৱেণ্টি ফাইভ কেজি দাম দামদি মাৰিছো পঁচিছ পঁচিছ ডাম্বলড কিমান হেভী মাৰি আছো আৰু।